অ', ভাল। বহুত দিন হ'ল ভাই এছামিচ্ খানা খোৱা নাই অ', আজি ভাল থালি এখন খাওগি মই এখন ভাল পিঅ'ৰ অসমীয়া কিচেনত যাব ভাবিছো, হ'মলি কিছ নৰ দৰকাৰ। প্ৰথমে গৰম ভাত। তৰ লগত, অলপ কল খাৰ পাব লাগিব।
ঐ অ'-খাৰ দৰ দৰকাৰ দেই, আজিকালি মানুহে ঘৰতো চ'ডা দি দিয়ে। যিটো সেইখন বেয়া টেষ্ট নাই সেইটো বেয়া লাগে একদম, গৰম ভাত, খাটি অসমীয়া
সঁচা কথা, খাৰ ভাত খালে পেটটো ভাল থাকে, ইটছ প্ৰিপিয়েৰ তু ষ্ট'মাক ফৰ দা হেভি ফুড, তাৰ পিছত ভাতৰ লগত কিন্তু ভাল আলু পিটিকা বা কণী পিটিকা থাকিব লাগিব, ৰ মাষ্টাৰ্ড অইল আৰু
পিয়াজ লগত ন? পিয়াজ পিয়াজ, ৰাইট বে সঁচাই কথা কৈছা। কলডিল?
অ'।
কলডিল ফ্ৰাই, আই কলডিল ফ্ৰাই আৰু চিকেনৰ লগত বা পাৰৰ মাংসৰ লগত কেতিয়াবা খা খাবা বে, মই কৈছো না, যিটো কষ্ট কৰিবা কষ্টটোৰ পৰা সাৰ্থক হৈ যাব। মানে কলডিল চাফা কৰাটোৱেই বেছি অলপ মানে প্ৰচেছটো অলপ ঢিলা, বাট কিন্তু খাবলৈ এক্সট্ৰিম তেষ্ট। বাইদা ৱে', মেইন কৰ্চত কি খাবা কোৱা।
মাছ বুলিলেই মাছৰ টেংঙা মাষ্ট, বাট ফিক বিলাহী, জোল নহয়। পিয়'ৰ ট্ৰেডিচনেল চিজনেল টেঙা দৰকাৰ। বহাগ মাহত হ'ব লাগ ঔটেঙা, বা, তেৰ তেকেৰা, দিয়া আৰু খালে যদি লোকেল টমেট' আৰু নিমু থাকে।
একজেকলি। চিটুৱেচনৰ ওপৰত ডিপেণ্ড কৰে না আৰু মাছটো যদি বৰালি বা লোকেল চিতল হয় ভাল লাগিব। অ' মানে মাছত পাত দিয়াটো খোৱানে তুমি, ভাল পোৱা?
হেল্ল'।
কওক? অ পাতত দিয়াটো পিয়'ৰ আৰট বানানা লিপছ ৰেপড লিপছ মাষ্টাটড পেষ্ট আৰু জলকীয়া। সেইখন যেতিয়া কি চাৰকোলৰ ওপৰত শ্ল' কুক কৰে স্মোক ফ্লেভাৰটো আনবিলিভল হৈ যায়। হৈ যায়। কিত জেনত বনোৱা অভেনৰ সেইটো টেষ্ট দিব নোৱাৰে।
সচাঁ কথা বে। চিম্পিল ইনগ্ৰেছ তাৰ পিছ মিনিমম স্পাইচছ বাট আনলিমিটেড চেটিছফেকশ্যন ন আৰু মাংসত কি অৰ্ডাৰ কৰিম কোৱা? ব্ৰইলাৰ কুকুৰা হ'লে কিন্তু মই নাখাওঁ। ডাইৰেকট ক্লিয়াৰ ইনষ্ট্ৰাকশন আছে।
এবচেউটলি ন' বইলাৰ লোকেল ক কোমোৰা কুক উইথ কোমোৰা লোকেল চিকেনৰ মাংস সেইটো অলপ পেন হয়, সেইটো যেতিয়া কোমোৰা চুইট নেচৰ লগত ক্লো কুক হয় গ্ৰেভিখন অমেটিক হয় যায় কোনো অনিয়ন তমেটো পেষ্ট চৰকাৰে নাই।
অ, গুড পাৰফেক্ট কৈছা আৰু যদি মেইন বস্তু ৱেডাৰটো ডিপেন্ড কৰে। ৱেডাৰ টো যদি অলপ কুল হয় না যেন হাঁহৰ মাংস লগত জালুক ইমান ৰয়েল ডিচ না দ জাষ্ট গ্ৰেভি মেল্ট হৈ এতিয়া ৰিচ তেসৰটো দিয়ে না পিয়োৰ লাক্সযাৰি
হাঁহৰ মাংস আৰু জালুক মন মনত পেলাই শুনি মুখখন পুৰা জৰিছে মোৰ ক্লিন কৰাটো কিন্তু কষ্ট শেষতজ কি খাবা হেভি চু নাখাও কিন্তু।
অ, শেষতো চোৱা পিয়ৰ গ্ৰাউণ্ডিং ফুড লাগিব হা। মেইনলি কোমল চাউল দি লগত দৈ আৰু তাৰ লগত তোমাৰ গুৰ। ইমান লাইট ন লাইট অন দা স্তমাক আৰু এক ক্ৰিম কম্ফৰ্ট হয় ঠিক আছে।
অসমীয়া ক্লনিনাৰী ইক'চিষ্টেম টো সেইটো বিউ টি প্ৰকৃতিৰ লগত কোনো ধৰণৰ এক্সট্ৰা খেল মেলি নাই কমপ্লিটলি নেচাৰেল এলিমেণ্টছ।
ভালকে পইচা কথাবিলাক না মোৰ লাইক কি হৈছে বৰ্তমান প্ৰচেচিং কৰিবলৈ ডাইৰেক্ট আমি খোৱা বোৱা তুমি কৰি
আচ্ছা এতিয়া
কি জেগা আছে যদি নাই তুমি মোক ক'ব পাৰা
তুমি কোৱা।
ঠিক আছে হা মই তোমাক চাৰি পাঁচ দিন দিয়ো অসমিয়া খানা
অ', ব ফ'ল' কৰিব পাৰা যিবিলাক হ'ম চেঞ্জবিলাক থাকে ন আগৰ কিছেনবিলকত থাকে সিহঁতৰ ফুডটো অথেন্তিক হয় যেতিয়া লিমিটেড এমাউনটৰ ফুড প্ৰডিউচ কৰে না, বনাই কম ত' সেলেছ উ কম তাৰ খোৱাৰ যিটো টেষ্ট থাকিম যিকিটা দিস মানে ভাবি লৈছো না খাম বুলি যেনেকে মাছৰ টেঙা কলডিল ফ্ৰাই। এইবিলাক বস্তু আমি যিকোনো নাপ হয় এইবিলাক বস্তুৰ কাৰণে আমি মেইনলি এনেকোৱা হোমলি কিছেনবিলাকত যাব লাগিব, তাত গ'লে তুমি কলডিল ফ্ৰাই পাবা তাৰ পিছত তুমি মা ঔটেঙা দি মাছ পাবা। পাবা। বৰালি মাছ পাবা। ঠিক আছে, এইবিলাক বস্তু তুমি তাকে যাবা আৰু আমি যিটো মেইনলি ডিজাৰ্টৰ কথা ভাবি গৈ আছো ন কোমল চাউল লগত দৈ বুট এইবিলাক বস্তু তুমি এই দামী দামী ৰেষ্টুৰেণ্টত গলে এই অথেন্টিক ফ্লেভাৰটো নোপোৱাই। ত' মোৰ মতে মই তোমাক পিছত কৰিম যে এনেকোৱা ক্লাউড কিচেনবিলাকত যাম, কি কোৱা তুমি গৈ ভাল পাবা নে নোপোৱা?
অ', ভাল।
মানে চোৱা হা মই কৈছো মেইনলি কিয় কৈছো আমি যাব পাৰো আমি ডাঙৰ ডাঙৰ ৰেষ্টুৰেন্ট বিলাকতো যাব পাৰো খাবৰ কাৰণে কিন্তু তাত গ'লে এটা সেই মছলা দিয়া এক্সট্ৰা মচলা তাৰ পিছত যিবিলাক হেডমেড টেকছাৰবিলাক না বইল যিটো ফ্ৰাই কৰাৰ প্ৰচেচ থাকে সিবিলাক অথেণ্টিক ভাৱে হলে এ টেষ্ট পোৱা যায় আৰু অথেণ্টিক নহলে বেলেগ এটা টেষ্ট পোৱা যায়' আমিতো আজি হা যে আমি বাহিৰত যাম গৈ পেলাই অথেটিক এচামিছ এামি ফুড খাম কিন্তু এছা বাহিৰত তুমি এনে ফাষ্ট ফুডত কি খাই ভাল পোৱ? ফাষ্ট ফুড বুলি সুধিছোঁ হা
বাৰ্গাৰ পিজ্জা আৰু এইবিলাকেই ভাল পাওঁ।
কেনেকুৱা লাগে তোমাৰ?
অ', বিৰিয়ানীটো মোৰ ফেভৰেট হয়।
মই কেতিয়াও না বিৰিয়ানী মই নিজে বনাই পোৱা নাই কেনেকে বনাই মই নাজানো তুমি জানা নেকী বিৰিয়ানি কেনেকে বনাই?
না মই নাজানো মই খালী ৰেষ্টুৰেণ্টতেই খাই
চন যদি খোৱা ন ঠিকে আছে ত আমি এটা কাম কৰিবলৈ এদিন আমি দিউ তা শিকিম হা কেনেকে বিৰিয়ানী বনায়, আৰু হোম মেড বিৰিয়ানী নিজে বনায় পেলাই আমি খাম।
অ'কে, অ'কে। অ ভাল আইডিয়া।
আমি এটা প্লেন কৰোঁ যে, আমি আজ আজি যাওঁ, ৰেষ্টুৰেণ্টত গৈ পেলাই, অসমীয়া অথেণ্টিক খানা বিচাৰোঁ ঠিক আছে, আমি খানাবিলাক ক'ত ভাল অথেণ্টিক খোৱা পোৱা যাব তেনেকে, মই মেইনলি টাৰ্গেট লৈছোঁ যে, মই হোম কিচেনছ বিলাগত যাম। যিবিলাক ক্লাউড কিচেনছ থাকে লিমিটেড ফুড বনায়। সেইবিলাকত যাম। তাত গৈ পেলাই খাম। আৰু লগতে তোমাৰ এটাই কাম থাকিব, তুমি বিৰিয়ানী কেনেকে বনায়, এইটো বস্তু শিকি পেলাই মোক ক'ব লাগিব।
অ'কে, আই'ল ট্ৰাই মাই বেষ্ট।
অ'কে, অ'কে। বাত, আমি ট্ৰাই, ট্ৰাই কৰিম যে, ধুনীয়াকে আৰু বনাব পাৰোঁ। বিৰিয়ানীটো বনাই পেলাই টেষ্ট কৰিম আৰু বাৰ্গাৰ, বাৰ্গ এ, ৰ'বা। তুমি এইবিলাক পিজ্জা খালে, ক'ত বেছি প্ৰিফাৰ কৰা? হাই ৰেষ্টুৰেণ্টবিলাক, যিবিলাকত একদম ভাল, দামী, দামী পোৱা যায়, না কি, ষ্ট্ৰীট ফুড?
না, মই ষ্ট্ৰীট ফুডেই প্ৰিফাৰ কৰোঁ।
কিন্তু, এইটো জেগা, তোমাৰ লগত মোৰ নিমিলিল হা কিয়, কি চোৱা, ষ্ট্ৰীট ফুডত কি হয়, হাইজিনটো মেইনটেইন নহয়, হা। ৰেষ্টুৰেণ্টবিলাকত, হাইজিন ইমান ধুনীয়া তে মেইন টেইন কৰে, সিহঁতৰ গ্লাভছ ইউজ কৰে, বাচ ষ্ট্ৰীট ফুডত, গ্লাভছ ইউজ নকৰে না, খোৱাবিলাক বনায়, বন পেলাই, য'তে ত'তে ৰাখি দিয়ে, খোলা জেগাত ৰাখি দিয়ে, হা। কিমান মাখি খি আহি বহে, ত', মোৰ মতে, ষ্ট্ৰীট ফুড ভাল। ষ্ট্ৰীট ফুড মানে, আমি ষ্ট্ৰীট ফুডৰ যিবিলাক ষ্টল থাকে, সেইবিলাককো অলপ প্ৰমোট কৰিব লাগে, আগবঢ়াব লাগে কিন্তু, তাৰ লগতে, আমি নিজৰ হেল্থৰ কথা ভা ভাৱিব লাগিব না। যে, আমাৰ হেল্থটো ভাল থাক কিব লাগে, আমি একদিনা খালো ঠিক আছে। বাত ডেইলী ডেইলী এই ষ্ট্ৰিট ফুডৰ খোৱাবিলাক খোৱাটো মই প্ৰিফাৰ নকৰোঁ। মই বিচাৰো অলপ টকা যাওক, বাত কোৱালিটি ফুডটো খাব লাগে। যেনেকে ভাল ৰেষ্টুৰেন্টচ বিলাকত গলে তুমি চাবা সিহঁতে গ্লভজ ইউজ কৰে, ফুড বিলাক য'তে ত'তে ৰাখি নথয়, ঢাকা থাকে ধুনীয়াকে মেইনটেইন কৰে না। সেইবিলাক খালে কি হয় আমাৰ যিটো হেল্থ, হেল্থটো বহুত বেটাৰ থাকিব বাকী জাগাতকে। আফটাৰ অল, ষ্ট্ৰিট ফুডেতো আমাক হাৰ্ম কৰেই, আমি এইটো ৰেষ্টুৰেণ্টতে খাওঁ আদাৰ ৰাচ তাত থকা ৰাস্তাৰ কাষত যিবিলাক দোকান ষ্ট্ৰীট ফুডত ষ্ট্ৰীট ফুড মানে এই ফাষ্ট ফুড বিলাক, তোমাৰ চোৱা পিজ্জা, বাৰ্গাৰ এইবিলাক বেছি খোৱাও ভাল নহয় ন, তাতকে অসমীয়া খোৱা খোৱা, বেংগলী ডিছেছ খোৱা, যিবিলাক ভাল ভাল বেংগলী ডিছ আছে এইবিলাক খোৱা, মোৰ মতে এইবিলাক বস্তু খালে আমাৰ স্বাস্থ্যও ভাল থাকিব, লগতে আমি মানে আমি আগৰ যিবিলাক মানুহে খানা খাইছিলে, যিবিলাক ডিচ আমাৰ মাজৰ পৰা এতিয়া নাইকিয়া হৈ গৈছে ন, যেনেকে টেঙা দি মাছ হওক, বা বেংগলী ডিচত অ ইলিছ মাছৰ ভাপা, এইবিলাক বস্তু আমি খাব লাগিব। চ' খালেহে আমি গম পাম যে আগৰ আমাৰ ককা আইতাহতে বা আমাৰ দেউতাহঁতে কি কি ডিছেছ খাইছিলে। চ' আজি আমাৰ মেইন কি কি খাম বুলি ভাবি লৈছো, ঔটেঙা দি মাছ খাম মাছটো বৰালি মাছ হ'ব লাগিব মাং সত লোকেল কুকুৰা থাকিবই লাগিব, লগতে কলডিল ফ্ৰাই থাকিব লাগিব, চবতচে মেইন যিটো হব, আমি গৰম ভাতৰ লগত খাৰ খাব লাগিব। পিঅ'ৰ খাৰ যিটো। আ, এই ভীমকলৰ যিটো বাকলি দি বনাই ন খাৰটো, এবাৰ খাই চাবা, জাষ্ট মুখত লাগি থাকিব, ইমান ইমান ভাল মানে খাৰটোৱে কৰে। এইটো স্বাস্থ্যৰ পক্ষেও ভাল ন, ইয়াৰ পাচন শক্তি বঢ়াই দিয়ে ত খাৰ তুমি খাবই, খাৰটো আমাৰ মেইন। আজি গৰম ভাতৰ লগত খাৰ লাগিব, ছেকেণ্ড আমাৰ ঔটেঙা দি মাছ লাগিব, বৰালি মাছ, আ তোমাৰ নেক্স মাংসৰ ভিতৰত লোকেল চিকেন, নহ'লে পাৰৰ মাংস এই দুটা বস্তুৰ ভিতৰত এটা, কিন্তু ব্ৰইলাৰটো আমি য়োটা কোনেও নাখাওঁ, আৰু তাৰপিছত একদম শেষত আমি খাম চুইটৰ ভিতৰত টো কলোৱে, লগতে দৈ দৈটো কিন্ত গৰুৰ গাখীৰৰ হা ম'হৰ গাখীৰৰ দৈ নহয় গৰুৰ গাখীৰৰ দৈ লাগিব সেইটো টেষ্ট। ভাল দিব আৰু একদম পিঅ'ৰ গ'ল্ড। এইকেইটা বস্তু হ'লে ধুনীয়াকে আৰু আ-আজি টেষ্টটো পাম। ব'লা বহু-বহুত ভোক লাগিছে, আমি ওলাই যাওঁ কৰবাত আৰু ওলাই গৈ পেলাই দোকান এটা বিচাৰো বা ভাল ক্লাউড কিটচেন বিচাৰো। কি কোৱা?
ভাল আইডিয়া।
ঠিক আছে। ত' আমি আধা ঘন্টাত লগ কৰো আৰু আমি ওলাই যাম।
অ'কে, অ'কে।
ঠিক আছে।
অ'কে, অ'কে। চি ইউ চুন।
দিয়া। থেংক ইউ।
বাই।